হেল্ল', অ' হয় বন্ধু শুনি আছা ন?
কি কৰিছা?
অ', আছিলো ৰ'বা এনেই খোজকাঢ়ি আছিলো মই খোজকাঢ়া হ'লে ঘৰৰ মানে ঘৰলৈ গৈ আছো।
অ', মই যাম এই ৰ'বা তুমি ফোন কৰিলা আহ। ফোন কৰা হোৱাৰ পিছত যামেই আৰু।
অ', ঠিকে আছে দিয়া ওলোৱা সোমাৱা কৰিব লাগে। ঘৰটোত সোমাই থাকিব নোৱাৰি আৰু উম। তাকেটো নে এতিয়া অ', সেইটোতো গৰমো অলপমান কমিল বাৰু বৰষুণ একজাক দিলে বাৰু।
অ', হয় বৰষুণ আৰু আৰু বৰষুণ দিলে নেকি এতিয়া?
অ', মানে অলপ আগতে দিলে আৰু এদল। অলপ আগতে দিলে ৰ'বা অলপ আগতে দিলে অ'। তোমালোকৰ ফালে দিয়া নাই ন।
তাকেটো দিয়াই নাই। দিলে ভাল আছিল অলপ ন বানপানী কৰে তোমাৰ।
অ', সেইটো হয় কিন্তু মই তাকে ক'ব ওলাইছিলো। মানে মই বৰষুণ দিয়াৰ পিছতে মানে এটা কামত মানে মই স্কুটিৰে ওলাই গ'লো। মানে সেই বেলতলা পাৰ হৈ মানে ৱায়াৰলেছ বুলি আছে জাগা আছে। তাতে মই সোমালো সেইখিনি মানে বৰষুণ এজাক মানে বিশ মিনিটমান বৰষুণ দিয়া পিছত ইমান পানী হৈ গ'ল। মানে মই তেতিয়া সেইখিনি সময়ত অলপ সময় ৰ'লো কিন্তু। এ ফাচি গৈছো বেলতলা সেইখিনিত মানে বহুত পানী হয় সেইখিনিত মানে পাঁচ মিনিট দহ মিনিট সেনেকে বৰষুণ দিলে মানে পানী পূৰা একদম হেৰি যায় পানী জমা হৈ যায়।
অ', গুৱাহাটীত তোমাৰ বৰষুণ দিলে একদম পানী হৈ যায় মানে তোমাৰ।
হয়, তাকেতো ইমান মানে সঁচাকে। দে অনিল নগৰ নবীন নগৰবিলাক ডুবিয়ে থাকে এনেকে পানীত। এনে এনেকুৱা বানপানী।
এই গুৱাহাটীত মানে কি ক'বা আৰু তেনেকে বৰষুণ দিলে মানে মানে সেইটো কিন্তু
অ', সেইটোৱে সেইটোৱেতো। আমাৰ মানে যিহেতু এতিয়া এই মেঘালয়ৰ পৰা পানীসমূহ যেতিয়া বহুত বৰষুণ দিলে এৰি দিয়ে পানীখিনি। এতিয়া মানে নদী আমাৰ ভৰ্তি হৈ যায় কিন্তু। ভৰ্তি হৈ যায় মানে এই আমাৰ ৰাস্তা ঘাটে মানে অলপমান পানী জমা হয়।
এ তোমাৰ বোলে আজি এটা ল'ৰাই ক'লে মোক। গুৱাহাটী ব্ৰহ্মপুত্ৰ বাঢ়িছে।
বাঢিছে বাঢ়িছে বাঢ়িছে হয় হয় মুহূৰ্তত বাঢ়ি আছে পানী কিন্তু। হয়।
ফেৰি।
অ এতিয়া সময়তটো একেবাৰে যাব নালাগে ফেৰিত। উম অ এইখিনি সময়ত বন্ধ কৰি দিয়ে।
এইবিলাক নেনে মানে পানীটো বাঢ়ি গৈছে তোমাৰ।
হয় হয় হয় তাকেতো ইমান বানপানী হ'লে সেই আৰু মানে আমাৰ। সৰু আছিলো মানে ঘৰত। আমাৰ তেতিয়া ঘৰবোৰ যেতিয়া চাপৰ আছিল তেতিয়া কিন্তু পানী সোমাইছিল কিন্তু আমাৰ। মানে সেইয়ে আৰু ৰাতিটো আমাৰ পানীৰ লগতে এনেকে লাগি থাকিব লগা হয়। পানী সিঁচিব লাগে অমুক কৰিব লাগে তে-তেনেকে। তোমালোকৰ কেতিয়াবা বানপানী হৈছে নে জাগাখিনিত।
এ হৈছে হৈছে বানপানী নহ'ব বানপানী তোমাৰ। বাইশত হৈছিল বাইশততো আমাৰ ঘৰত অলপত থাকি নোসোমালে। তোমাৰ গাঁৱৰ প্ৰায় ভাগ মানুহ প্ৰায় ভাগ মানে আমাৰ মানে তোমাৰ। ভেতিটো চৰা তাৰ মানে ঘৰটো। ওখ আছে।
ওখ আছে অলপমান হয় হয় হয় নে। তোমালোকৰ ওচৰৰ মানুহবিলাকৰ সোমাইছিল চাগে।
অ চব বৰে সোমাইছে পুৰে সোমাইছে।
অ তোমালোকে ভাল বাচি
প্ৰায় ঘৰৰ সোমাইছে তাৰমানে আমাৰ এতিয়া নতুন। টো বেছি চৰাকে বনালো।
হয় হয়।
অ কিন্তু আমাৰো সেই। তাৰপিছত আৰু পানীটো কমিল।
উম হয় হয় হয় সেই তেনেকে পানীবোৰ বাঢ়িলে সেয়ে আৰু। বৰষুণ দিলে বাইছ চনত কিন্তু সঁচাকে বহুত জাগাত কিন্তু বহুত অঞ্চলত পানী হৈছিল। এ দুহেজাৰ বাইশ চনত। মানে বহুত জেগাত পানী হৈছিল আমাৰ মানে জেঠী ঘৰতো ওদালগুৰিত নহয় হয় হয়।
হয় হয়।
তাকে অ মই কৈ আছিলোঁ এই জেঠী ঘৰো ওদালগুৰিত নহয় তেওঁলোকৰ এই ঘৰ বোৰো মাত মানে এই গোটেই পানীতে ডুবি আছিল। তেওঁলোকৰ এই ৰি-ৰিলিফ কেম্পৰ মানুহ আহে নহয়। মানে এই হয় হয় হয় কোৱাচোন অ।
কম মানে এতিয়াতো বৰষুণো দিয়া নাই এতিয়াতো বৰষুণো দিয়া নাই। পানী মহা ব্ৰহ্মপুত্ৰত পানী মহা কেনেকে বাঢ়িল।
তাকেতো বৰষুণ নিদিয়াকে মানে কেনেকে বাঢ়ি আছে এইটো মইও ক'ব পৰা নাই।
তোমাৰ মানে মই ভাবিছোঁ। নহ মানে তোমাৰ এইবিলাক তোমাৰ বেলেগ নতু অৰুণাচল অৰুণাচলৰ, ভূটানৰ পানী বিলাক এৰি দিয়ে। পানী বিলাক আহি আছে নেকি।
এৰি দিয়া পানী বিলাক আহে কিন্তু আমাৰ মই যেনেকে মই ক'লো এই মেঘালয়ৰ পৰা এনেকে এৰি দিয়ে। তেতিয়া আমাৰ নদী ভৰ্তি হৈ যায় সেই নদী ভৰ্তি হয় তেনেকে তেনেকে ব্ৰহ্মপুত্ৰত গৈ।
উম অৰুণ- অৰুণাচলৰ পানীটো আমাৰ আহি। ব্ৰহ্মপুত্ৰ নদীত পৰিব পাৰে।
পৰিব পাৰে।
কাৰণ, হয়, ব্ৰহ্মপুত্ৰ নদীতো তোমাৰ অৰুণাচলে দি গৈছে বোলে দেখোন!
অ' সেইটো
তাত কিবা বেলেগ নাম, তাত কিবা বেলেগ নামে দি মাতে সেই বম ত্ৰ নদীটো।
হয়, হয়, হয়।
আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ। তাত বোলে বেলেগ বুলি মাতে। নাম আছে। এই তা-তাৰে পানী বিলাকেই হ'ব মানে।
অ', সেয়েটো তাৰে মানে ওচৰ-পাজৰৰ মানুহ বিলাকৰ বিপদ।
হয়। আৰু তোমাৰ এই ভূটা-ভূটা, আগতেতো ভূটান চুইচ গেটৰ পানী বিলাক এৰি দিছিল‌।
হয়।
ভূটানৰ আছিল, তোমাৰ পানীবিলাক এৰি দিলে।
হয়।
এ কিন্তু এতিয়াতো বৰষুণ লাগে, মোৰ হিচাপত, এতিয়া খেতি-পথাৰত। এ তোমাৰ, এই হাল বিলাক চহাব লাগে।
হয়, হয়। হয়, কিন্তু মানে খেই কিছু অংশত মানে বৰষুণবোৰ মানে এই বাইছ চনৰ পিছৰ পৰা মানে অলপমান হ'লেও কমিছে কিন্তু। এই কৃত্ৰিম বান যোনটো কয়, সেইটো মানে ইমান এটা নাই বাৰু। আমাৰ ইয়াত বাৰু হয় বাৰু অলপ সময়ৰ কাৰণে হয়। কিন্তু সেই মানে কৃত্ৰিম বান বোলা হেৰিটো নাই আৰু। আৰু সেই বৰষুণো কম তাৰোপৰি। বৰ-বৰষুণ একেবাৰে নে নাইয়ে বুলি ক'ব পাৰা। তাকেতো ইমান কম, এইখিনি সময়ত মানে বাৰিষাৰ একদম ধাৰাসাৰ বাৰিষা হৈ থাকিব লাগিছিল। ধাৰাসাৰ বৰষুণ হৈ থাকিব লাগিছিল।
তাৰ আৰু মানে বহুত তোমাৰ হেৰি পানী হ'ব লাগিছিল। এতিয়া মানে তোমাৰ এইবাৰ অ-এতিয়া কঠীয়া ৰুব হ'লেই, ধান খেতি ৰুব হ'লেই, কিন্তু পানী নাই এতিয়া।
নিশ্চয়, সেইটোৱেই-সেইটোৱে-সেইটোৱে।
ট্ৰেক্টাৰ বিলাক মাৰিব হৈছে। বান-বানপানী নালাগে, পানীতো অলপ
অ', বৰষূণ মানে সেই সপ্তাহে-সপ্তাহে এনেকে দি থাকিব লাগে কিন্তু। সপ্তাহ বা দুদ দিন মূৰত সেনেকে মানে ৰাতি হলেওঁ। কিন্তু সেই আৰু প্ৰকৃতি আৰু
অ', যেতিয়া আৰু আহিব লাগে আহ
অ', আহিব লগাতো আহিবয়ে, তাকেতো।
এনে তোমাৰ, অ-বানপানীত মাছ মাৰা তোমাৰ হেৰি আছে নে? মাছ মাৰি পাইছা নে বান?
বানপানীত মাছ মাৰি পোৱা নাই বাৰু। তুমি পাইছা নেকি?
পাইছো আমি বানপানীত মাছ মাৰি, আচৰা মাৰিছো। আচৰা মাৰো, তেনেকে মাৰি পাইছো বহুত। ভাল-তা, ভালে, ভালে লাগে কিন্তু অ', ভাল-ভাল তোমাৰ ডাঙ
কেতিয়াবা উঠি আহে ন' নদীৰ পৰা?
নদীৰ পৰা, আমাৰ বিল বিলাকৰ পৰা, খাল বিলাক
অ',
আহে,
হয়, হয়, হয়, হয়।
এ বহুত ডাঙৰ, ডাঙৰ-ডাঙৰ মাছ আহে বহুত।
অ', ডাঙৰ-ডাঙৰ মাছ আহেতো, মানে সেই সেনেকেই আহে মাছ। উম এইটো আমাৰ ইয়াত মানে সেই আৰু পানীবোৰ মানে সি চাফা নহয় স স আৰু বানপানী হলেও মই নলাৰ পৰা আহিব দিনৰ পৰা আহিব তেনেকে আহিব যাওক জাবৰ জোথৰ পৰা আহিব পানী সেই তেনে কে মানে কি হয় মানে ভৰি দিলে মানে খোজুৱাই
উম, এ আমাৰো আমাৰ ইয়াতো সুজোৱা কেতি কেতিাবা অল চলপ কিন্তু চাফানী আহে হ কিন্তু আমাৰো তেনেকে তেনেকে তোমাৰ এই আমাৰো তোমাৰ কিছুমান কি হয় মানে আমাৰ গাঁৱত থকা মানুহ ন কিছুমানৰ বস্তু প বিলাক লেতেৰে হৈ যাকে তোমাৰ পায়খান বিলাক এই পোবৰ চোবৰ এইবিলাক পানী বিলাকে লৈ যায় বানপানী হলে সেইবিলাক মিক্সাৰ হৈ কিন্তু মানে তোমাৰ সেই খোজ খোজুৱাই তেতিয়া কাৰোবাৰ
খোজুৱাই খোজুৱাই তাকেতো সেইটয়ে সেনেকুৱাই অ',
তোমাৰ এই মলম মলম লগাব হৈছে লগোৱা লগাব লগা হৈছে
অ', েনেকুৱা অৱস্থা হয় আৰু তাৰে ওপৰত মহ'হ বিলাক বহুত বাঢ়ে কিন্তু
উম বান বান আৰু বানপানী কিু মহ তামান পৰে তোমাৰ
বহুত মহ মানে থাকিবই নোৱাৰা ইমান ম থাকে বহিবই নোৱাৰি ভালকে
আৰু তোমাৰ বানপানীত বানপানীত তোমাৰটো আছে এটা প্ৰব্লেম লাইটৰ লাইটটো নাথাকে লাইটত পানী হলে এইবিলাক তোমাৰ এই ট্ৰেসফ্মাৰ বিলাক এই তোমাৰ পথাৰত পোজবলাক থাকে পোচবেলাত থাকিলে তাত মানে সিহঁত কাৰেন্ট বিলাক কাৰেণ্ট বিলাক নিদিয়ে সিহঁত কাটি থৈ দিয়ে
উম এইটো ভয়ানক বাৰু সেইকাৰণে কাটি দি
উম কিন্তু কিন্তু মানুহ বিলাকৰ হয় মানুহাক
দিগদাৰ অসুবিধা বিৰাট অসুবিধা এ বানপানীৰ সময়তো মানে লাইন নোহোৱাকে ৰাতিটো কটোৱাব লাগে সেইটোয়ে
আমো তোমাৰ বানপানী যেতিয়া হৈ বাৰত আম ম ম ডেমুলৈকে গৈছিলো খোজকাঢ়ি গ চ
অ', অ' হয়, হয়, হয়,
তাৰমানে তোমাৰ মোবাইল মোবাইলতটো চাৰ্জ দিব ইমান দূৰলৈকে যাব লাগে দুই তিনি ক তিনি কিলোমিটাৰ
অ', এইটোতো তেনেকুৱা সমস্যা বহুত আছে কিন্তু পচনত পানী মানে মনত থাকি যাব আৰু আমাৰ
ঘৰত থাকি যাব তেতিয়াৰ পৰা কি তেতিয়াৰ পৰা পানী হোোৱাক নাই ৰবা
অ', তেতিয়াৰ পৰা কিন্তু এনেকুৱা মানে হয় হয় কিছুমান জোগাতো হয় মানে কিছু কিছু অংকত হয় আৰু মানে বাতৰিতো দেো মাই কিন্তু বহুত মানে বহুত জোগা বিলাকত নহয় আৰু এনে এনেকুৱা খবৰ নাপাও সটোৱে
কিছুমান জেগাত নহয় কিছুমান জেগাত হয়
অ', ঠিকে আছে দিয়া বাৰু ভাল লাগিল কথা পাতি বাৰু কোনৰ কথা পাতিম আমি বাৰু ঠিক আছে হয় অ',